হয়।
অ', শুনিছেনে ঘৰতে আছো অ'।
ভাত পানী খোৱা হ'লনে?
ভাত নাই খোৱ বনাই মেলি থৈ অলপ বহিছোঁ।
কিহে ৰান্ধিলা বা?
ভাত আজি জিকা মাছৰ টেঙা জোল। তাৰপাব কুন্দুলি ভাজি মাছৰ কণী ভাজি।
অ'।
পতল ভাজিছো সেয়াই।
উম, মাছে কিনাও নে লাঙি?
কিনা মাছ।
অ', ডাঙৰ মাছ নে সৰু?
অকমান ডাঙৰে আৰু জোল খাব পৰা। ঘৰতে আছে নেকি?
অ', এইফালে গৈছিলোঁ গৈ পেলাই স্কুলৰ পৰা আহি এফালে গ'লো গৈ পেলাই আহি এতিয়া ঘৰ পাইছোহি ঘৰ পোৱা সময় হ'ল আৰু। তাৰপৰা বাইদেউৰ ঘৰলৈ গ'লো অকণমান।
অ',
আজি মিস্ত্ৰীয়ে কাম কৰিছিলে, অকমান চাই আহিলোঁ।
অ', অ',
আগফালে বান্দাখনত কিবা লগাইছিলে।
অ', অ',
ল'ৰা পোনাতো স্কুল গৈছিল নে?
এ গৈছিলে বিদ্যালয়লৈ ৰাতিপুৱা। গৈ পেলাই আহিলে।
এতিয়া শুলেনে নাই কিবা কৰি আছে?
এইটো নাই শুৱা আছে।
বতৰ কেনেকুৱা সেইফালে, বতৰটো কেনেকুৱা?
বতৰটো এতিয়া অকমান বেয়া কৰিছে, গাজিছে।
উম্।
ইমান ভাল নহয় বাৰু বৰষুণ আহিব নেকি?
দিনতো একদম ইফাল সিফাল, ইফাল সিফাল বতৰটো কৰি বৰষুণো দিয়ে, মাজতে ৰ'দ দি দিয়ে।
উম্, ইয়াতো বতৰ বৰষুণ দিছে, আকৌ ৰ'দ দিছে আকৌ বৰষুণ দিছে। বেয়া কৰি আছে, এতিয়া আকৌ গাজি আছে।
অ',
অ', আজি ক'বালৈ গৈছিলে, আহিলে?
অ', গৈ পেলাই আহিলোঁ।
অ', কাম হ'ল?
কাম হ'ল বাৰু, অকণমান বাকী আছে অহা কালিলে হ'ব।
অ', অ', তাকেহে।
কালিলেও যদি যাবলগীয়া হয়, যাব লাগিব।
অ', অ',
অ', মানে আজি তালে গ'লো, য'ত যিটো জেগাত গৈছিলোঁ, একদম বহুত দেৰি বহি ললোঁ। লোকেল চাউল একদম খুন্দাই মেলি দিছে ধুনীয়াকে।
অ', অ', চাউল অ'।
উম্, বড়ো খেতি কৰে যে।
অ', বড়ো ধান।
উম্, মুছলমান সম্প্ৰদায়ৰ মানুহ। হ'লেও একদম ধুনীয়াকৈ বহুৱাই মেলি, খুৱাই মেলি। তাতে অলপ কাম আছিলে, কৰিলো। কৰিলো, কৰি পেলাই সেই ইয়াতে আহিলোঁ। উম্, উম্।
অ', আমি আবেলি এনেই ওলাই গলো ল'ৰাক লৈ। ল'ৰা মই। আকৌ ভাড়াঘৰৰ মানুহজনী, ল'ৰাটো গৈ গৈ আমাৰ এই পলিটেকনিক পালোঁগৈ।
অ', কাৰি কৰ হেৰি খন ন। তোমালোকৰ এইখনত যে কাই কৰি সেইখন খুলিছে যে সেইখন ন।
সেইখনলে গৈছিলোঁ অ', তালৈ গ'লো এনেই চালোগে আৰু।
অলপ,
আছে আছে বহুত আছে।
অ', সেইফালে সেইটো কাৰণে তোমালোকৰ সেইফালে ভাড়াঘৰটো চলে।
উম্, চলে এইফালে অ', আজি আকৌ ৰুম বিচাৰি আহিছিলে। মানে সুধিছিলে, তাৰপৰা এতিয়া আমাৰ ৰুম খালী নাই। সেইকাৰণে দিগদাৰ, আমাৰ তিনিটা।
অ', এতিয়া মানুহক কি পৰিয়ালে বিচাৰিছিলে নে, নাই এনেকুৱা
অহ, পৰিয়ালৰ, পৰিয়ালেই এই আমাৰ জৰাবাৰীত থাকে মানুহ শিমলুগুৰি পৰিয়াল এটা তাহঁতক লাগে দুটা ৰুম লাগে যেনিবা।
হয়।
দুটা ৰুম থকা ৰুম লাগে।
অহ', অহ'।
তাৰপৰা সেই আৰু। আমাৰ এতিয়া খালী নাই নহয়।
উম, তোমালোক আকৌ তেনেকুৱা সুবিধা নাই নহয় দুটা ৰুম
অ', অ' সেইটো অহ। তেহঁতক তেনেকুৱা লাগে ল'ৰা দুটা মানে সেইকাৰে।
তোমালোকৰ সেইটো সেইটো জেগাত যদি অকণমান ৰুমৰ ব্যৱসায়টো কৰি, দোকান-চোকান আগফালে খুলি দিব পৰা ব্যৱসায়টো অকণমান চলিব।
চলিব ইয়াত মানুহ আছে যে।
আজকালি তোমালোকৰ আগফালে সেই মানুহ ঘৰত দোকান খুলিছে, আজি লাইট মানে বিজুলী পাতি পাতি লগোৱা দেখিছোঁ আগফালে।
উম, একেইদিন দৰ্জা খুলি থোৱা দেখিছ, খুলিছে বোলা দোকানৰ।
মানে সেইখন দোকান এতিয়া খোল খাব চাগে, মই অথনি এইফালৰ পৰা তোমালোকৰ সেইফালৰ ৰাস্তাটো দি বি যাওঁতে দেখিছিলোঁ মানে।
অহ', অহ'। অহ, মা
সেইখন দোকান খোল খালে তোমালোকৰ সুবিধা হ'ব, তোমালোকৰ দোকানখন আগফালে খোলহেতেন হ'লনে তেনেকৈ।
খোলাহঁতে হ'লহেঁতেন অহ, দোকান এখন।
আকৌ মানুহো লাগিব ন' চোৱা চিতা।
মানুহ বাৰু চোৱা চিতা মানুহ থাকিব কিন্তু খুলিবলৈ আকৌ
উম, এতিয়া গাঁওৰ জেগাত আকৌ সেই আগফালে সেইখন হৈ গ'লে আকৌ কাষত এখন খুলি দিলে। মানে অকণমান হেৰি লেখিয়ে দেখায়।
তেনেকুৱা খুলিব পাৰি অহ, পিছলে চাব লাগিব পাৰিলে তেনেকুৱা এখন।
উম, অসুবিধা হ'লে খুলি থলে ভাল যদি ৰুম কেই কেইটামানো যদি তোমালোকে সেইফালে বঢ়াব পাৰা।
উম।
চাৰি পাঁচটা পাঁচটামান, পাঁচটামান ৰুম হৈ গ'লে। ৰুমৰ মানুহখিনিও যদি চলি থাকে। তেতিয়া ঘৰখনো চলি থাকিলে, গাঁৱৰ দুই এক মানুহে ক্ৰয় কৰিলেহেঁতেন বস্তু।
উম', উম' তাকেহে। তেনেকৈ খুলিব পৰা হ'ব পিছলে। এতিয়া অকমান দিকদাৰ। অহ, মা নাই শুৱা এই দেৰিকে শুৱে, সোনকালে নুশু
অহ, কি আহাৰ গ্ৰহণ কৰিলে জানোঁ।
সি নাই খোৱা নাই খোৱা।
অহ। সৰু ছোৱালীক বিচৰা বস্তু অহ, বিচৰা বস্তুটো তাক দিব লাগে সৰু ল'ৰা-ছোৱালী।
উম, সৰু ল'ৰা-ছোৱালী খাইয়ে থাকে।
মা-মাছ মংসতকে কাজু-চাজু এইবিলাক বস্তু
অহ', অহ, দিয়া হয় খায়।
মানুহজনে আনি দিয়ে নে সেইবিলাক?
আনে আনে অহ, আনি দিয়ে বাৰু দেই। কালি আনিছিলে কালি অলপ আনিছিলে, খালে এতিয়া আৰু খাই।
সেইবিলাক খোৱালে ল'ৰা-ছোৱালীৰ হেৰিটো ভাল হয়।
কাজু খচমিচ আলমণ্ড
উ মাছ মাংসবোৰ আমি মুোকৰে ঠিক্ত কাৰণেহে কোৱা হয়
উ কাইলে পলিঅ' আছে লৰাটো দিয়াব খোৱাবগ আমাৰ ইয়াতে ওচৰতে তাক
অ এই কাৰিকৰী বিদ্যয়ালয়ৰ ওচৰত ন ফেচ খাতৰ ওচৰত
কেছ খাটাও চত
অ
তাত খুৱাব লাগিব দহটা চাৰে দহটামান বজাত দস্তাত খুলে খোলে আৰু দস্তাত আহে
মানুহজনক কৈ লৈ গলে হ'ল
উম তেনেকয় লৈ যাব
ত তাত তোমালোকৰ মামী এজনী থাকে পতককে খুৱাই দিব
অ থাকে অ ক'লেই হ'ল ইমান আমি আকৌ দ তনী জনাইছে নেকি
অ উম
উম
বাকী ভ বাকী আহাৰ গ্ৰহণ কেইটা বজাত কোৱা
আমাৰ নটা বাজিব আৰু আহাৰ খাম আৰু ৰাতি আহাৰ নটা বজাত স
ত আহা গ্ৰহণ নালাগে মানুহৰ গেছৰ চেছৰ প্ৰব্লেম ধ হয়
নটা বজাৰ ভিতৰত খাওঁ আমি বৰ দেৰিলেও নাথাকোঁ
বতৰটো এইফালে গাজি আছে আমি আকৌ এইফালে গাজিলে বস্তু বিলাক খুলি থওঁ মানে যিবিলাক বিদ্যুৎ সংযোগী বস্তুবলাক
অ অ হয় হয় খুলি থব লাগে মমাক খুলিব লাগিব বাজিছেহে
নহ'লে এইবিলাক চ আজিকালি আৰু গাজন এইটো বেছি হৈছে যে
উ ভাত কিহে বনাইছে বা
ভাত আমাৰ মাছৰ জোল
অ অ
তাৰপ সৰু আলুগুটি ভাজি তাৰপা ঢেখীয়া বজা কৰিছিলে বৌতীয়ে তাৰপৰা পিতাই আকৌ খৰিচা হেৰি কৰিছিলে খাৱলি সেইবিলাক থাকেই বাৰু আমাক কলি মাহৰ গুৰি পিঠা আনি থাকে যে।
অ, অ, তাকে ভাল-ভাল এইবোৰ খাব লাগে আৰু। খোৱা বোৱাটো ভালকে খাব লাগে মানুহে। খোৱাটো
খাৱলি থাকেই। আমাৰ বৌটি বৌটিহত কৰোণা যুগৰ মানুহ যে এইবিলাক কৰি থাকে।
অ', তাকে খাবলৈ ভাল সেইবোৰ কৰিলে পিতিকা মূচুৱা।
আ ঘৰুৱা বস্তুৱে খাবলৈ বিচাৰো।
অ', তাকে খাব লাগে ঘৰৰ বস্তু খালে ভাল। স্বাস্থ্যৰ কাৰণে ভাল।
উম।
কালি কঁঠাল অলপ আছিলে, নিলেহি বেপাৰীয়ে।
অ', ক'ৰ বেপাৰী বা?
এইয়া বিহ বিয়াৰ ফালৰ।
হয়।
আজি আকৌ আহিছিলে।
অ',
আকৌ নায়েই নহয় কঁঠাল। দি দিয়া হ'ল, এইবাৰ গ্ৰাহক বেছি।
গ্ৰাহক বেছি মানে কেইজোপা গছ?
গছ দুজোপা।
হয়। কালি কিমান পোৱা হ'ল বা?
কালি চাৰে তেৰশ।
অ', ভালে হৈছে এনেই থকাতকে এইবিলক। তোমালোকৰ সেইফালে বান্দৰো আছে নহয়?
বান্দৰ, ধেৰ বান্দৰ। অ', মা
অ, বান্দৰ, বান্দৰ খোৱাতকে
উম, উম।
উম, উম। তোমালোকৰ সেই ৰুমৰ ল'ৰাটোৱে বহুত ভাল পায় বুলি কোৱা শুনিছিলো, সেইদিনাখন আহো
অ', এটা নিছিলে পকাই নাই হেনো কঁঠালটো। শাল মাৰি থৈছে, পকা নাই বুলি কৈছে। মই বোলো পকিব লাগিব, কেঁচা কঠাল যে। উম, অথনি আহিছিলে মানুহজনী আহিলে, চাহ-তাহ খালে।
উম। আমাৰো খুৰে আমাৰ কাটি থোৱা আছিলে। পিতাই কাটিলে। আমাৰ কেঁচাই খোৱা কঁঠালো আছে, আকৌ পকাও আছে। কেঁচাই খোৱাটো খালো, পৰহি। আ, পকাকিটা, পকাকিটা পাৰি তাৰপিছত আজি তিনিটা পাৰি থোৱা আছে, সেইকেইটা পকিব আৰু।
বতৰ ফল খাব লাগে। খালে ভাল।
বাকী ফোৱা-চকাটো গৰম বন্ধত?
গৰম বন্ধত তাকেহে, এইফালে যোৱা কথা আছে বাৰু! কি হয় এতিয়া।
অ', ক'ত কেনি যাব বা?
অ', আমি এনেই এই বৰদোৱালৈ যাম বুলি ভাবি আছো। বৰদোৱাখন ধুনীয়া কৰিলে এতিয়া। বৰদোৱা-চৰদোৱা এনেকৈ বোলো ফুৰিম। বুলি ভাবি আছোঁ, যাম। গাঁৱৰ ৰাইজ যাব। বাছত, টিকট-চিকট কটা হৈছে। যাম বৰদোৱা, মৃত্যুঞ্জয় মন্দিৰ। এনেকে ফুৰিম।
উম। মানে
মই আকৌ এদিনতে হ'ব ফুৰি মেলি। প্ৰথম বৰদোৱালৈ যাব চাগে! তাত ভাত-পানী বনাব। বনাই মেলি খোৱা-বোৱা কৰি তাৰপিছত এইফালে ঘূৰি আহোতে এই মন বিভাগত সোমাব। সোমাই মেলি সেৱা-চেৱা কৰি আহিম আৰু। চাহ-তাহ অকণ বাটত খাব। অ', অ।
উ ৰাতিপুৱা সোনকালে ওলাব আমাৰ বৌতি আৰু পিতাই গৈছিলে। এই, এইয়া তোমাৰ আঘোণত গৈছিলে, আঘোণত।
অ', অ'।
আমাক কৃষ্ণদাই কৈছিলে, উ, হেৰিটো। চাৰিটাত গৈছে পোৰা ঘৰ পাইছেহি এটা বজাত।
উম, আমি গৈছিলোঁ হেৰিয়ত, অহ, অগ্নীনাভ মন্দিৰ গ'লো। ভাল লাগিলে গৈ। জেগাখন ধুনীয়া, মন্দিৰ ভাগলে শুনি আছিলোঁ, এইবাৰ গ'লোঁ। ভাল হ'ল।
সেই মন্দিৰভাগ মাহাত্মা আছে।
আছে, সেৱা-চেয়া কৰিলোঁ, তেল চেল আনিছিলোঁ। পটজল আনিছিলোঁ, ভাল এইবিলাক। তেলটো থৈ দিয়া আছে বাৰু ভালকে।
অহ, থৈ দিব লাগে সেইবিলাক ভগৱানৰ বস্তু যেনেকৈ হ লেও ভালকে ৰাখিব লাগে।
থৈ দিয়া আছে। কেতিয়াবা দৰকাৰ হ'ব।
গাজি গুমৰি আছে। তোমালোকৰ সেইফালে গাজিছে যদি সেইবিলাক খুলি দিয়া, সংযোগ, বিজুলী সংযোগ বস্তুবোৰ।
খুলোংগে, খুলুংগে আমাৰ ইয়াতো গাজি আছে। ঠিক আছে ভাত খোৱাই শুব অ', শুভ ৰাতি।
শুভৰাত্ৰি য়ে।
অ', ঠিক আছে হ'ব।
হ'ব।